কি কৰিছ?
কঁঠাল খাই আছো। তুমি
অ'। মই আছো।
উম। উম।
কিনি অনা নেকি?
হম
কিনি অনা নেকি?
নহয় মোৰ মানে হ হিন্দু ঘৰত
অ
তাৰ পৰা আৰু ওচৰ মানুহ এঘৰ পৰা দিছিলে।
অ অ এ মাহঁতৰ ভাল নহয়
ভালেই ভালেই মানে দাত বিষ
অ', অ', বাকী দেউতা ঠিকে আছে?
হেৰি এটো কি বুলি কয়, পি জিতে আছ আছেনে হেই অ', দোক দোকানত হে আছ?
উম, হেই তোমালোকৰ হ'ব নি?
আমাৰ জানো পাই। গমেই পোৱা নাই,
মানৰ পৰা বা হ'ব বুলি অ' অ'
আমাৰ নহয়, তাই আকৌ দেৰিকেহে যাব। হেৰি এইটো কি বুলি কয় আৰু পিজি ৰুমটো চেঞ্জ কৰাৰ কথা কৈছে যে
চেঞ্জ কৰিবলৈ মোৰ সঁচা কথা কব গলে মোৰ মন নাই এমাহ মান থাকি দিও নেকি
নহয় মই সেইদিনা
এনেওতো নতুন ছোৱালী আহিলেও তোমাৰ ত্ৰিশ তাৰিখ বা একত্ৰিশ তাৰিখে সোমাবহি
নহয় কিছুমানে যে আকৌ হেৰি, কিছুমান মানে বেলেগ পিজিত থকা হলে আকৌ সোনকালোলেই বস্তু পাতি থৈ যাব নহয়।
থলে সি আমি ওলাই দিম। আৰু কোনতো বস্তু থোৱা আগনাহানি খবৰ- জানো বস্তু থোৱা আগদিনা সেইটো খবৰ দিব ন'। বোলে আজি থামগে তেতিয়া আমি উলিয়াই দিম। উলিয়াই দিন অ'।
নহয় দিয়া মানে, মইও তেনে জ জেঠাইক মানে, আহিবলৈ লওঁ ন অ' জেঠাই যামগে বুলি কলো নহয়, তাই' কৈছে হেৰি যাওঁ তোমাক কেতিয়ালৈ আহিবা বুলি সুধিলে তোমালোক? মই বোলো বে- চিদিন নাথাকোঁ সোনকালে আহিম। াক চ- অকৌ চেঞ্জ কৰি দিব লাগিব নহয়, আহ-
তেওঁ কথা একো হেৰিয়ে নাই, এদিন কলে কি- তোমালোকে যেতিয়া কৰা কৰিবা। এতিয়াই কৰিব কৈছো কোৱা নাই নহয়। আগষ্টত কৰিলে হ-
উম'' এতিয়া আকৌ তেনেকেহে কলে, ঘৰৰ পৰা আহিব থৈ যাবিবি যাব লাগিবই যেতিয়া- কৈ দিম।
অ সেইটোৱে নহ'ল বোলে নালাগে যাব, এনে যাব লাগে। থাকিবই যেতিয়া যাই দিয়াই ভাল আৰু।
এনে পিছতো যাব লাগিব। ক্লাছ আৰম্ভ হ'লে এইবোৰ এনেও চেঞ্জ কৰাতকৈ তাৰ আগতে কৰি মেলি আজৰি হ'লে ভাল হ'ব।
উম' উ' ক্লাছটোতো আমাৰ এনেও নহয়, আমাৰ ক্লাছ আগষ্টৰ এক তাৰিখৰ পৰা হ'ব।
অ'' জন জান্ঞ্চিপুৰ ক- থাকিবি বা।
মই হেৰি, তোমালোক যেতিয়া লেকে আহা আহা মানে, তোমালোক যোনদিননা আহা মই সেই পিচ যামগে নহলে পিছৰ পৰাহে হ'ব আমাৰ।
তাতে ৰূমতো
উম'
কি আৰু অলপ দেৰি-অলপ দেৰি হোৱালৈকে খুলি-খুলি থব লাগিব নহয়, এনেও মই নিবিদ্য প- আকৌ সেইদিনি সুধছিলো মানে, তাৰ পিছত কৈছে ৰুমটো ঠা- আছে যে, তোমালোকৰ বোৰ ৰুমতকে বহুত ঠাণ্ডা।
উম' এই গুণ-গুণ কেতিয়া আহিব ৰুম?
উ' গুনে- গুণ-গুণক মানে কৈছে কোৱা মতে, তোমালোক যেতিয়া ৰুমটোলৈ গুচি যা। গুণগুণক হেৰি, কিবাহঁতৰ ৰুমটোলৈ দি থম। তাই আকৌ চেইঞ্জ কেতিয়া কয়বাৰ-
দেবাংগী কবাহতৰ ৰূমটোলে দি থ'ম- গলে নহ'ব নহয় তাই বস্তু খিনিতটো উলিয়াই দিব লাগিব ন
অ
তাই মানে তো একেবাৰে ওলাই দিব লাগিব তাই তেটি উম
নহয় ইিয়া শুনিবি তাই এবাৰ দাঙিব বাৰ ৰূমলে চব বস্তু কঢ়িয়াক তাত দছ দিনমান থা ককা ক
অ', তাত দুদিনমান থাকা আকৌ বেলেগ ৰুমলে যাওঁ।
উম, হেই এইটো কি বুলি কয়, তাইক তেতিয়া আগতেই কৈ দিব লাগিব হেই কৰিম, আমি যোৱাকেদিনত।
উম।
কাৰণ এবাৰ চেইঞ্জ কৰি বস্তু-চষ্টো নিয়াই কিমান দিগদাৰ! তাই আহিব।
অ', এনেও আগষ্ট এক তাৰিখপাই ক্লাছ হ'ব চাগ
হম। চাৰিজনীয়ে চিমাশ্ৰিয়ে ক'লে চিমাশ্ৰিক মানে তিনজনীয়া কৰিবলৈ কৈছিলে পাঁচ-ছয় হেজাৰকে দিবলৈ কৈছিলে। তিমাচিৰ, আপুনি আমাৰ ৰুমটো চাৰিজনীয়ে কৈ দিব। পাহি আহিব ৰুমলে।
আৰু
পাহি আৰু দুজনী বেলেগ দিব। নকিতা সেইটো ৰুমতে এ নেকি?
অ' পাহি আৰু সেই বেলেগ হে দুজনী কত যাব তেতিয়াহলে? চাৰিজনীয়া হলো।
হা?
ন চাৰিজনীয়া হলেতো দুজনী থাকিব চিমাচিয়ে হেৰিয়ে, দেঘিতাবাই।
চাৰিজন, চাৰিজনী, এইটো ৰুমতে থাকিব আগৰ ৰুমটোতে।
উম। মোক মানে এদিন হেৰিয়ে কৈছিলে হাঁ চিমাচিয়ে কৈছিলে, কি, এইটো কি কয় আমাৰ যদি দুজনীয়া ৰুমলৈ নিদিয়ে তেতিয়া দীক্ষিত বা যাবগে।
দীক্ষিত বা এতিয়া যাবগে অ' দীক্ষিত বা ক'লে যাব গম পাওঁ নাই হেৰি অলে এই ৰাজশ্ৰী পিজি টো যে।
অ' আৰু ৰাজশ্ৰী কত আছে আমাৰ ফণ্টত আছে নি বাৰু?
হে নহয় অ' স্পাইচজনক কাষৰ খন। অ' স্পাইট যোৱা নহয় এইখন কি আছিলে নামটো, কেকৰ যে কেক চেক যে
ফেচ কাট হে
নছল অ' কৃষ্ণা হলৰ কাষলে যে এটা পি জি যে আছিলে, কলেজ চাৰিআলিৰ কাষতে যে দুটা পি জি যে লগত আছে, মৌচাক আৰু ৰাজশ্ৰী।
কিনো এবছৰৰ কাৰণে ৰুম চেঞ্চ কৰে আৰু তাই।
সেই তাইক তললৈও যাবলৈ কৈছিলে, তেতিয়াও দিম বুলি কৈছিলে তাই আকৌ তললে নাযায়। এয়া আৰু আমাৰ কি হয় ওপৰত থাকি থাকি তলত থাকিবলৈ ভালো নাপালোহেঁতেন।
তাই তলৰ ছোৱালীবিলাক ভাল নাপায়।
তাই এই নিহাৰিকাৰ ৰুমটো যে।
উম।
নিহাৰিকা হেৰিয়ালৈ যাব ইষ্টাৰ ৰুমলৈ দিব। নিহাৰিকা আৰু এই উত্তৰ।
তৃষ্ণাটো তোমাৰ কি বুলি কয় এজনী নামটোৱে পাহৰি গলো নহয়। স্মিতাক্ষি টো নন্দিতা বাৰ ৰুমত যাব।
অ নিতু যাব প্ৰজ্ঞালয়া।
অ নিটুতো যাবগে তাৰপিছত তৃ তৃষ্ণা অকলে থাকিব। সেইটো ৰুম তিনজনীয়া ৰুম নহয়েই তৃষ্ণা হাতৰ ৰুমটো। হেল্ল'।
পঁই ভাত। আছে আকৌ।
এতিয়া তৃষ্ণা যদি এনেই থাকে সেইটো কাৰণে তিনিজনীয়া কৰিবই লাগিব উপায়তো নাই।
উপায় নাই উপায়ো। নাই অ। দুজনী দিলে লছ যে। সেই এজনীৰ পৰাহে পইচাটো আহিব।
সেইটোৱে।
তোৰতো এতিয়া কমিয়ে যাব পাঁচশ টকা এটা?
ভালেই হ'ব উম। ইমানকে যিয়ে নহওঁক পাঁচশ টকা কমিলে বহুত কমা।
তই খিৰিকিৰ ওচৰখনে লবি?
হুম। অ মই খিৰিকিৰ ওচৰত থাকিম অ। মই খিৰিকীৰ ওচৰত থাকিম অ হেৰিয়ত নেযাওঁ বেলেগলে নেযাওঁ।
অহ।
কেলে কান উৎপাদ কৰি আছে নে কান্দি আছে? টংগ উৎপাত কৰি আছে নে কান্দি আছে?
উৎপাত কৰা নাই। মোৰ গাত আহি হেৰি কৰি আছেহি। অই, দুখ পাবা। ঐ, হেৰি নহয়। শুনা আকৌ। মিনা বজাৰ আছে নহয়? কমাৰ্চ কলেজৰ ফিল্ডত। কমাৰ্চ কলেজৰ ফিল্ডত। পিলিচ। আৰে কালিৰপৰা হৈছে। বি ত্ৰিশ তাৰিখলৈক হ'ব নেকি? তিশ তাৰিখ মানলৈকে হ'ব নেকি? জল কোৱঁৰী আহিছে। জল কোৱঁৰী আহিছে, মোৰ চাবলৈ যাব মন আছে, কিন্তু এতিয়া কি?
ক'ত? এইয়াত নে? এটাত একৈছ বিশ, বাইশ টকা এটাত কিমান মসছে, পঞ্চাশ টকাৰ ওপৰত সোমালে।
অ'।
হেৰি, এইটো কি বুলি কয়। তাকে শুন, ববিতা আকৌ আও আঠাইশ তাৰিখ মানেহে যাম বুলি কৈছে। আমি আকৌ আঠাইছ
মুঠতে ববিতা আহিলেই কৰিম। দুজনীয়ে অকলে কৰিব নোৱাৰি।
নহয় নহয় সেইটো কোৱা নাই। আমি যে ইটো এইয়া
অ', তাৰ আগত তুমি ববিতাতকে এদিন আগত গুচি আহিবা আক', সেইটোহে কথা।
অ'।
এদিন আগত তুমি ববিতাত গুচি আহিব। তা পিছত।
অ'।
মই গুচি যাম।
অ' তই গুচি আহিবি তেতিয়া।
হব। হ'ব দে।